আমিছে
আহিছা-আহিছা অ, মোৰ গৈছে নাই?
গৈছে খালি অকমান মান ফাটি যায় কথাটো।
কিয় বা মোৰতো ঠিকে আছে নেটৱৰ্ক।
জানো হয় ত' এতিয়া টাৱাৰে গম পাব।
অ', তোমাক কি কলে?
এ মোক কৈছে কি তোমাৰ হেৰি ৱেইট কৰিব দিছে
নেক্সট ৱিকত তোমাৰ হয়তো পইচা সোমাই যাব। পাৰে বোলে এতিয়া, এতিয়া অকল ৱেইট কৰিব দিছে বোলে।
এই তুমি এটা কাম কৰিব পাৰা মই যিবিলাক এপ যে খেলোঁ যে মই যে কৈছিলোঁ যে তোমাক।
অ'।
এইবিলাক খেলিব পাৰা মই আজি কোনোবা কাৰোবাৰ পৰা মই থাৰ্টি নাইন এটা পালোঁ কোনোবা মানে খেলিছিলে মোৰ লিংকে দি ন।
অ'।
তেতিয়া মই থাৰ্টি নাইন এটা পালো হা
উম।
থাৰ্টি নাইনটোদি পাই পেলাই প্ৰথমতে ফ'ৰ হাণ্ড্ৰেড হ'ল হা ফ'ৰ হাণ্ড্ৰেড হোৱা ফ' ফ'ৰ হাণ্ড্ৰেড নহয় ফাইভ হাণ্ড্ৰেড চামথিং হৈছিলে, তাৰপিছত আৰু এটা হেৰিত গৈবিলাক খেলিলো হাজাৰ কৰিলো ধনীয়াকৈ উইদ্ৰটো মাৰি থৈ দিছো।
এক হেজাৰ টকা।
উম।
বা আগাৰ প্ৰফিট ওলাই আছে দেখোন
অহ', মই মই এনেকে এশ এশ দুশ ডেইলি ওলাই থাকে মোৰ। এশ দুশটো মই নোলিয়াও আৰু। এহেজাৰ দুহেজাৰ হলেহে উলিয়াও মই।
আচ্ছা।
খেলিবা নেকি?
চাওঁ মন গলে খেলিম কেতিয়াবা ভৱিষ্যতত।
অ', ম অহ', তোমাৰ নতুন এপ কেইটা দিয়াও নাই নেকি ন' মই?
দিয়া নাই নেকি চেলা টো ৰখা চোন এক ছেকেণ্ড চোন টো এ লম্বা ট্ৰিপ এটা লাগি গ'ল নহয় তোমাৰ
কত
শুনিছ
উম শুনি আছোঁ মই
এই এইট্ৰি ফাইভ ৰুপিচৰ ট্ৰিপ এটা লাগিছে
ক' পা ক'লৈ
কেটেকিবাৰী টি ভি এচ ডিলাৰ ওপজিত লাদিচ পিজ্জা খন নাই
অহ লজিজ পিজ্জা অহ
তাৰপা লাগিছে
তাৰপৰা কলৈকে
তাৰপৰা এতিয়া তাত গ'লেহে গম পাম ক'লৈ যাব লাগিব তোমাৰ বি পি তিনিআলি চাইডে নে গৌৰিমাৰী চাইডে নে বেটেৰিয়া চাইডে
অহ আমাৰ এইফালেও হব পাৰে ন তোমাৰ এতিয়া
উম দিয়া সেই পিনে হলে তোমাৰ বিবিধ তিনিআলিৰ পাৰ হৈ একদম একেবাৰে বিন্দুগুৰি চামথিং মিনিমাম মোৰ তোমাৰ ছয় কিলোমিটাৰ চাৰে ছয় কিলোমিটাৰ সাত কিলোমিটাৰ ওচৰত ডিচন্সেট হ'ব
এতিয়া কেতিয়া যাবা অকণমান ৰখি যাবা নে নে এতিয়াই যোৱা
উম তাত ৰখিব লাগিব ৰেষ্টুৰেণ্টত গৈ কেনে
মানে এতিয়া এনেকে ডিলিট কৰি থাকিব নোৱাৰি নেকি
নাই তাত ৰেষ্টুৰেণ্টত ৰখাব নোৱাৰে এতিয়া ৰেষ্টুৰেন্টত ৰখালে কি হ'ব জানা ফ এয়া চাম থিং কল এয়া দেউতাই ফোন মাৰিছে কল আহি যাব
উম
তাৰপিছত কল অহাৰ পিছত মোৰ নেটৱৰ্ক টো কাট খাই যাব কাৰন কি মোৰ দুটা চিম আছে ন দুটা চিম থাকোঁতে মোৰ হেৰি তোমাৰ জিঅ তো নেটৰ্কটো মই এনেব্ৰেল কৰি থৈ দিছো ই মানে ইটোত ইটো চিমত কল আহি গ'লে বা কলটো ৰিচিভ কৰিলে মই এই জিঅ' চিমৰ নেটৱৰ্কটো কাট খাই যাব কাট খাই যায় মই এটাই অফ এটাই অন কৰি থৈ দিছো যে
এতিয়া কি দিগদাৰ হ'ব নেকি
নাই দিগদাৰ নহয় সেইটো প্ৰব্লেম নাই মোৰ যদি কল আহি যায় মানে সেইটো সেইটো তেতিয়া অফ হৈ যাব সেইকাৰণে এতিয়া মানে মই গুছিয়ে গৈছে সেই কাৰণে
উম উম, মানে যদি তুমি মানে নোপ- নোপোৱাকৈ যদি মানে তেতিয়া কা কাট খাই যাব নেকি মানে কল আহি যাব অ', অ', মানে যদি তুমি গৈ আ, এতিয়া গ গৈ কি পাই যোৱাগৈ তেতিয়াহ'লে মানে কল নাহে।
অ', তেতিয়া নাহে আৰু ৰখি থাকিলে মানে কল আহে, এটা ইনষ্ট্ৰাকচন হয়।
অ', অ', অ', এতিয়া মানে কি হেৰি কল কৰিলে কোনে কৰিব লেজিস্পীটছৰ পাহে কল কৰিব ন তোমাক?
নাই নাই নকৰে মোক সেইটো হেৰি পৰা কল কৰিব পিনৰ পৰা কল কৰিব। তাকো এ আই এ কল কৰিব কোনো মা মা মানুহে কল নকৰে।
অ', হেৰি তুমি ৰিচিভ নকৰিলে?
ৰিচিভ নকৰিলেও একো নাই কিন্তু যদি বেছি টাইম তেনেকে ৰখি থাকো অৰ্ডাৰটো তেতিয়াহ'লে কেনঞ্চেল হৈ যাব। মোৰ পৰা গৈ কেনে বেলেগৰ তাত লাগি যাব।
অ', মানে অট' ৰিজেক্ট হৈ যায় ন?
অ', নিজে নিজে ৰিজেক্ট হৈ যায়, তুমি যদি সেইটো টাইমৰ ভিতৰত লোকেশ্যন নাপালা বা ৰখি থাকিলা।
অ'।
তেতিয়া অৰ্ডাৰটো নিজে নিজে কেনচেল হয় কেনে বেলেগত বেলেগৰ তাত এচাইন হৈ যায়।
ইয়াতো কেচ অলপমান আছে ন?
অ', তুমি তুম তোমাৰ এবাৰ যদি অৰ্ডাৰটো তুমি তুমি পিক আপ কৰি ললা
অ'।
তেতি তেতিয়া কেনঞ্চ টেনচন নাই তেতিয়া এ কেনঞ্চেল নহয় অৰ্ডাৰ।
অ', অ'।
কালি এবাৰ অৰ্ডাৰটো পিক আপ কৰিব লাগে, নহ'লে নম পিক আপ কৰিব লাগে মানে তুমি ৰেষ্টুৰেন্টত গৈ কেনে এটা ৰিটচ বুলি থাকে। ৰিটচ লোকেশ্য ৰিটচ ৰিটচ পিকাপ ৰিটচ পিকাপ বুলি থাকে।
অ'।
তুমি হেৰি ৰিটচ পিক আপটো মাৰা পিছত তোমাৰ আৰু টেনচন নাই। তুমি কাৰণ কি সেইটো ভাবিব অ', ৰেষ্টুৰেণ্টে ডেলি কৰি ডিলে কৰি আছে অৰ্ডাৰটো। ৰেষ্টুৰেণ্টে বনাই আছে, হোৱা নাই ত' সেইটো বুলি ভাবে খালি তুমি এবাৰ গৈ কেনে ৰিস্ক পিক আপ বুলি মাৰিলে হ'ল।
অ', অ'।
তাৰপিছত যদি তেতিয়া টেনচন নাই মই এতিয়া এ বহি ইয়াত বহি কেনে ৰিটচ পিক আপ বুলি মাৰিছো এতিয়া মোৰ তাত কল চলো নাহে একো টেনচন নাই। অৰ্ডাৰটো ৰেডি হৈ গলে সিহঁতে ৰেডি মাৰি দিব মোৰ তাত নটিফিকেশ্যন আহি যাব। মই গৈ কেনে অৰ্ডাৰটো লৈ কেনে তাৰিছত অৰ্ডাৰ পিক আপ বুলি থাকিব অৰ্ডাৰ পিক আপ মাৰি দিলে তেতিয়া আৰু চাপৰ্টে গম পাই যাব যে মই অৰ্ডাৰটো লৈ ল'লো বুলি।
অ', এতিয়া ক'ত, এতিয়া পালা ক'ত লেজিছ পিজ্জা?
অ', পালো কেতিয়াবাতে পালো।
অ', সেই একন পা সেই কন হে ন
উম।
তুমি এইফালে আহিলে মোক কল এটা কৰিবা তেনে বিবি তিনিআলি চাইডে আহিলে ন।
কৰিম কৰিম নিশ্চয়।
অ হেৰি বাৰ্থডে কথা কৈছিলে যে তোমাৰ আৰু তাৰ একেলগ বাৰ্থডে পৰে নেকি বাইশ তাৰিখে বাইশ তাৰিখে
অ দুটাৰে একেলগে কৰে বাইশ তাৰিখ তাৰো বাইছ তাৰিখ মোৰো বাইশ তাৰিখ
অ তেনতে ভালেই আছ ন ক'ত কৰিবা এনে প্লেনটো কি কৰিছা।
চওঁ বেছি ইয়াত কৰো নেকি?
মই তাকে কৈছোঁ ন তাক কৈছো যে চাপৰিত আহা চাপৰিটো এৰিয়াটো ভাল আছে ন
অ সেইটোয়টো বেছি আহি পিনে ভিতৰত যে পিকনিক স্পটটো
পিকনিক স্পট বুলি নাই বেছি এলেকাটোত মোৰ একো টেনশ্যনেই নাই।
অ সেইটোয়েতো মই বেচি দয়াত কৰো বুলি ভাবি আছো মানে
অ বেছি খালি এটাই কথাত দিগদাৰ হ'ব খালি মোৰ চব চিনাকি হ'ব মানে বুজিছা।
এ ভিতৰলৈ যাম নহয় আমি ভিতৰতে কৰিম।
তুমি ভিতৰত ভিতৰত আমাৰ ক'লৈকে জাট আছে জোৱানাই ভিতৰত-
উ মানে তোমাৰ দৰিল নহয় তুমি জলকে হাত থাক আমি এ যে পিকনিক স্পট লৈ যাই যে তাৰ আমি সেইপিনে নাযাওঁ তোমাৰ তাৰ ত পৰা আমি ৰাাত চাইডে লৈ লাম পিকনিক স্পটটো যাই লে্টাইড আম ৰাাই চাইড গুচি যাম ৰা ৰাজ চাইড এটা পুখুৰীটা আছে।
উম
সেই পুখুৰীটো ওচ প্লেনিং টো কৰিম বুলি ভাবি আছো।
তাতকৈ ভাল খন দলঙৰ কাষত কৰিলেই হ'ল
অ সেই দলংটো পাৰ হৈ কেনে। দলংটো বে পাৰ হৈ কিনে অকমান
বালি চাপৰ্ট নকৰা মানে এই নৰ্মেল চাপৰ্ট কৰিবা
অ
কাৰ বালি চাপৰি আমাৰ কি জানে আমাৰ মানে বালি চাপৰ ফালে এই ইটাইতিয়াকন এই এতিয়া বালি চাপৰি হৈ নামি পেলাই আমাৰ মানে বহা আছেগৈ বহা যে।
অ
বহা সেইফালে তিনটা মান আছে আকৌ এতিয়া তোমাৰ যোনটো চাইডে মই কৈছোঁ দলঙৰ ছাইডে
ওম
দলঙৰ ছাইদেও দুটা বহা আছে
ইচ্ছা
আৰু সেই বহা জেগা কেনে খিনিলৈ যদি যোৱা ন তুমি কি মজা পাবা নেচাৰ মানে ক'বই নালাগে ঠাণ্ডা জেগাকন মান যিমান ৰ'দ দিলে ঠাণ্ডাই লাগি থাক তাত
অ ত হ'ব টাইম আছেতো এতিয়া আজি কেই তাৰিখ ন বাৰটা এঘাৰ তাৰিখ নে বাৰ তাৰিখ এঘাৰ তাৰিখ অ তোমাৰ এঘাৰ দিন আৰু আছে।
উম আছে আৰামত আছে।
উম বেছি পোৱালে নামাতো মোৰতো লগৰ নামাতো এজন বা দুজনে আহিব।
অ ইও নামাতে নেকি ই মোক চাৰিজন বুলিয়ে কৈছিলে আমি চাৰিটা বুলি
অ মোৰ দেউতাই ফোন ইমান মাৰি আছে। কি হ'ল
চ হা
কি হৈছে বা ফন মাৰি আছা ইয়াত নাই ন ঘৰা মাই ন ক'ত আছে অ অলপ আগতে কথা পাতিছিলো মই
অ কিবা ইমাৰজেঞ্চি হৈছে যদি ৰিচিভ কৰি লোৱা
এ একো নাই কিবা কিবা কাৰণে ফোন কৰিছো চাগে অলপ পিছতকে কথা পাতি ল'ম
নহয় তুমি কৈ দিবা নহয় ডেলিভাৰী মাৰি আছিলো গম নাপাওঁ নে কি
অ জানে এয়াটো তেজপুৰত বৰষুণ দি আছে বুলি জানে মুৰত এতিয়া বৰষুণ দি আছিলে যে অকণ অকণ
অহ অহ
মই সেইকাৰণে ক'লো মানে হ'ব অ অ হ'ব বুলি বৰষুণ দি আছে ইয়াত আকৌ মোবাইলটো ফিজি যাব এনেকে বুলি কৈ পিনে ফোনটো থৈ দিলো অলপ টাইম কথা পাতি কিনে
বৰষুণ দিছিলে নেকি
অ অকমান অকনমান দিছিলে তো মহাবৈৰৱৰ চাইদে
আমাৰ এইফালে দিয়া নাই বাৰু বৰ্তমান
একদম কিন কিনিয়াকে পৰিছিলে আমাৰ বৰো পাছত স্কুটি চিচকুটি ভিজি গৈছিলে বাৰু অকণ অকণ কিন্তু গা চা মানে নিবিদে আৰু
অ অ এই পাতল বৰষুণ একে
অ একদম পাতলটো সেইটো দিছিলে
এ মোৰ মাজতে কল আহিছে ঐ আজি ৰাতিপুৱা কি হল জানে নে নাই
কি কৈছা
আজি ৰাতিপুৱা শুই আছো হা সাতটামান বজাত ও কপানো বৰল এটা আহিলে দিলে নহয় পেটতে মাৰি পেলাই
কোনে
বৰল বৰল
অ
এই কুতু বৰলটো যে এই কুতো বৰলটোৱে একে পেটতে একে দিলে নহয় ঠেহেৰ কৈ অ' মুনু এৰি দে মুনু মুনু
বেয়া পইচা চাগে ন
হেৰা নহয় কিন্তু যে সেইটো সৰু আছিল বুলিহে মানে পোৱালী বৰল আছিল বুলিহে
বেছি দুখ নাপালা নহলে যে ফুলি গলেহেঁতেন পৰা লগে লগে
এনেই ফুলিছে কিন্তু মানে ইমানো ফুলা নাই
উম নহ'লে বেয়া ডাঙৰ ফুলি যায়টো
অ' এনেকুৱা দিছে ন ৰাতিপুৱা একে উঠি পেলায় দৌৰি ফুৰিছোঁ ভাই
হে হে
টোপনি ভাঙি গ'ল মই শুইছিলো তোমাৰ পাঁচটা মান বজাত শুইছিলো হে
কেইটা বজাত কেইটা বজাত
পাঁচটা বজাত শুইছিলোঁ হে
পাচ কি এনিমি চাই আছিলা?
উম
অ' মই কালি শুই গলো গেম টো খেল পিছত মই শুই গলো
তোমাক কৈছো হাই স্কুল ডি এইচ ডি খন চোৱা নোচোৱা আৰু
নাইন এইট ডাবল চছেভেন নাইন এইট বাকী ভাত চাত বনাইছে নে নাই
বনাই আছে আৰু
মই তাত গলে পালে গম কি বনাইছে বা
ঘৰত কোন আছেনো এতিয়া
মা আছে অকল
অ' বাকী দাদা আৰু কি দেউতা গৈছে নেকি
নাই দাদা আছে দাদা টাউনত আছে
অ' দেউতা অকলে গৈছে
উম আহি আহিব সোমবাৰে নে মঙ্গলবাৰে আহিব বুলি কৈছে
অ' থকাকৈ গৈছে নেকি কাৰোবাৰ ঘৰত গৈছে
অ'
সোমবাৰে না মঙ্গলবাৰে আহিবলৈ গৈছে কৈছে সোমবাৰে আহিব পাৰে মংগল যদি সোমবাৰে নাহে মঙ্গলবাৰে আহিব
অ' অ' অ' অৰ্ডাৰ পিক আপ কৰিলা
অ' ললো মানে সেহে লাৰ্জ চাইজ পিজ্জা
কোনটো
তোমাৰ ৰখা মই চাই কেনে কৰি আছো যেনে তেনে সোমাইছিল জানা ক্ৰিকেটত, ঠেলি হেঁচি সোমাইছিল। যি হয় হব আৰু নোৱাৰিছো মানে
আকৌ খোৱা বস্তু আকৌ তলত থৈ আনিব বেয়া লাগে ন ভৰিৰ তলত
এ সেইটোয় এইটো ফুগ্ৰিফত এতিয়া থৈ কেনে নিবলৈ বেয়া লাগে যত ভৰিটো
এনেই তাত নিবলৈ সহজ হয়
অ' মই যে কেক যে তাত থৈ কেনে নিওঁ উপায় নাই থাকে জানা
অ' কেকটোতো উপায় নাই আৰু
কেকটো উপায় নাই তুমি তুমি না তুমি এই আগ পিনে যে যোনটো যে হেণ্ডেল আছে তাত থব পাৰিবা স্কুটি যে যোনটো যে থাকে যে সেইটোতো থব নোৱাৰা পিছপিনে টো সুমিৱাব নোৱাৰা